হেল্ল'
হেল্ল' নমস্কাৰ! কি খবৰ ভাইটি?
আছোঁ ভালেই আৰু আপোনাৰ?
আছা কত?
মই আছো অলপ বজাৰৰ কাষতে আছো অলপ।
আচছা আচ্ছা বাকী এনেক খবৰ পাতিটো ভালে। অ আছো আছো। তাৰমানে এটা প মানে বস্তু হ'ল ন। তাৰমানে ধৰক এই যে বৰ্তমান ল'ৰা ছোৱালী। ছোৱালী বিলাক বাচ্ছ বিলাক না বহুত বেমাৰ তাৰ মানে গম পাই না।
হয় আচলতে এইটো মানে এইটো। খোৱাৰ ওপৰতে সহায় নিব কৰে মানে খোৱা দোৱাৰ মানে ব্যৱস্থা কিবা।
এই খোৱা লোৱাটো অলপ মানে বাচ্ছাবিলাকৰ নে বহুত। মানে বহুত বেমাৰ। আজিকালি বহুত বেমাৰ তাৰমানে ধৰক এই ভাত খাই ভাত খাব নোখোজে। কিছুমানৰ ধৰক এই সৰু সৰু বাচ্ছা চাৰি পাঁচ বছৰৰ গেছ। প্ৰব্লেম বমিক। কৰে মানে আমাৰ। একচুৱেলি খোৱা লোৱটো অলপ গুৰুত্ব দিব লাগে।
হয় খোৱাাতটো মানে গুৰুত্ব দিব লাগে মানে কি বাচ্ছাবিলাকে মানে এই ঘৰৰ বস্তু এই বজাৰৰ বস্তু কিবা কিবি তেল জাতীয় বস্তু। ত কিবা মছলাাজাাতীয় বস্তুটো অলপ মানে কমকৈ খুৱাব লাগিব হ এইটো অলপ ধন কৰিব লাগিব। আৰু কিবা কিবি আৰু। মানে এই বস্তু কিবা শাক পাচলি ভাল ভাল বস্তু এইবিলাক মানে চব্জি এইবিলাক খুৱাব লাগিব আৰু।
হয় হয় হয়।
তাৰমানে বাচ্ছাবিলাকৰ এনেকুৱা প্ৰব্লেম নাই তাৰমানে এই বজাৰৰ পেকেট খাই খাই খাই খাই লেচ কুৰকৰি চিপছ তাৰপিছত ধৰক ধৰা তোমাৰ এই ক'ল্ড ড্ৰিংকচবিলাক
উম উম হয়
হা এনেকুৱা বস্তু খাই খাই তাৰমানে সৰুৰ পৰা এনেকুৱা হৈ গৈছে
হয়
সৰুৰ পৰাই বেমাৰ প্ৰায়ভাগ বাচ্ছাৰে বেমাৰ এনেকুৱা
আচলতে আমাৰ মন হয়
একচোৱেলি মানে অলপ ই কৰিব লাগে মানে অলপ কেয়াৰ কেয়াৰ কৰিব লাগে অলপ
কেয়াৰ কৰিব লাগিব হয় আৰু মানে কিবা কিবি না এই বজাৰৰ চিপ এইবিলাক বাদ দি কিবা কিবি ফল মূল আনি কিবা কিবি অলপ আপেল ডালিম এইবিলাক মানে মানে দিনতে এ তালৈ মানে আলৈ আনিব গ'ল
হয়। তাৰমানে চবতকে তামানে বেছি ভাল কি? তাৰমানে ধৰক আজিকালিতো বজাৰতেই মানে শাক- পাচলিবিলাকো সেনেকুৱা না, চব ৰাসায়নিক বস্তু কীটনাশক দ্ৰব্য তাৰমানে, মানে এনেকুৱা হৈছে তাৰমানে মেডিচিন নিদিলে এইবিলাক বস্তু নহয়েই ত হৈছে পৰিৱেশ। তা আমি যদি ঘৰত তাৰমানে ধৰক ঘৰত যদি অলপ খেতি বাতি কৰোঁ ঘৰৰ আশে পাশে অলপ অলপ যদি মানে অলপ মাটি লৈ কেনে আমি যিহেতু গাঁৱত থাকো হয়নে নাই? মাটিতো অলপ হ'লেও আছে। চবৰে আছে।
গল ঘৰৰ মানে অলপ যদি আমি চবজি বনাব পাৰো
হয়, হয়, অলপ ধৰক মানে দুই চাৰিটা মানে মৰিচৰ গছ লগাই দিলোঁ। দুই চাৰিটা বাগুনৰ গছ লগাই দিলো। দুটা ঝিঙাৰ গছ লগাই দিলোঁ। দুটা লাৱৰ গছ লগাই দিলোঁ। হয় না? গৰু ত আছ ছে গাঁৱত। গাঁৱত যিহেতু থাকো, গৰুৰ যিটো তাৰমানে গৰুৰ যিটো সাৰ তাৰমানে চলে।
হয়, হয়।
টো দিলে মানে বহুত উপকাৰ আৰ। ধৰক এই যে আমাৰ মানে চুলাত যে ৰান্ধা-বাঢ়ি কৰোঁ। তুলাৰ যিটো মানে যে ছাই বুলি গ'হমীয়া। একচুলি এই ছাইবিলাক যদি আমি দিওঁ, তেতিয়াহ'লে ঘৰৰ বস্তুটো তাৰমানে সোৱাদো বেছি কোনো বেমাৰ আজাৰৰ মানে ই নকৰে। হঁ, এইবিলাক একচুৱেলি অলপ ধ্যান দিব লাগে।
আৰু এটা বস্তু আমি চাব লাগে আৰু বস্তু ধ্যান কৰিব লাগে কি? হয়, আজিকালি আমি এটা বস্তু টোও মানে চাব লাগিব যে আমি সকলো সময়ত মানে গেছত মানে ৰন্ধ বঢ়া কৰা খোৱাটো খাওঁ এইটো কিন্তু অলপ মানে অলপ মানে ই হয় আৰু। টো মানে খোৱাত কিবা অসুবিধা হয় আৰু কিবা। সেইটো মানে
হয়। তাৰমানে সঁচা কথা কবলৈ গ'লে মানে চোলাত মানে আপোনাৰ এই মাটিৰ চোলাবিলাকেই মানে চবতকে ভাল। মই যি দেখা পাইছোঁ এইবিলাকেত ত ভাল মানে গছৰ থালি থুলি দি যদি জুই মানে, ৰান্ধা বাঢ়ি কৰা যায়। বিশেষকে মাটিৰ বাচনত যদি ৰান্ধা বাঢ়ি হয়। বিশেষকে মাটিৰ বাচনত যদি অলপ- ৰান্ধা বাঢ়ি কৰি ব্যৱস্থা কৰা যায়্ এ বাচ্ছা বিলাক স্কুলৰ যোৱাৰ সময়ত- টিফিন মানে টিফিন কি দিব, এ মেগী দিয়ক, আজি বোলে মেগী ল'ম। হয় না নাই? মেগীটোতো বহুত বেয়া বস্তু। মেগীটো বহুত বেয়া বস্তু।
মেগী এইবিলাক দিব নালাগে আমি অলপ অলপ-
অলপ ঘৰত ধৰক ভাত আছে সেই ভাতটো অলপ তেল কমকৈ দি ভাজি যদি দিয়া যায় সেইটো খালেও কোনো ক্ষতি নহয়। বা হয় হয় ধৰক ঘৰৰ পৰাই মানে দুটা আটা ৰুটি বনাই দিছে। বনাই দিল সেইবিলাক মানে খালে বাচ্ছাবিলাকৰ বেমাৰ আজাৰ কম হয় খোৱা খাদ্যত একচুৱেলি আমাৰ মানে স্বাস্থ্য
আমি মানে খোৱা পাচলিত মানে খোৱাৰ মানে খোৱাত আমি মনোযোগ নিদিওঁ ন সেইকাৰণে আছিল আজিকালি আমাৰ মানে বহুত বেমাৰ আজাৰ হয়
হয় হয় একচুৱেলি খোৱা লোৱাত তাৰমানে অলপ হয় খোৱা লোৱাত অলপ মানে ধ্যান দিব লাগে আমিতো ঘৰতে চব কৰিব পাৰো না গাঁৱত যিহেতু থাকো হয় না দুটা লাওৰ গছ ৰুই দিলোঁ দুটা কল গছ ৰুই দিলোঁ দুটা মানে বিলাহীৰ গাছ মানে ৰুই দিলোঁ সেইবিলাকত অলপ লাগি থাকিলে কিন্তু বস্তুটো একদম হাতে বনোৱা বস্তু যিটো। মানে হয় ন কোনো একদম মানে সোৱাদ ও বেলেগ মানে
খাবলৈ শাক খাবলৈ সোৱাদ হয় হয় খাবলৈ সোৱাদ হয়।
বাচ্ছাবিলাকৰ আজিকালি তাৰমানে বহুত প্ৰব্লেম ডাঙৰ মানুহবিলাকৰো ধৰক মানে একেই প্ৰব্লেম
হয় আজিকালি মানে প্ৰায় মানে সৰু ডাঙৰ সৰু কোনো কথা নাই আজিকালি মানে চবৰে এই গেছৰ প্ৰব্লেমটো হৈ আছে এইটো মানে খোৱাৰ পৰাই হৈ আছে এইটো মানে অলপ অলপ মানে ধ্যান দিব লাগিব হুম আৰু এই যে সকলো সময়ত আমি যে হয় ল'ৰা ছোৱালী বিলাক মানে বাট চাব লাগিব মানে কি কি হয় মানে বজাৰৰ পৰা যে এই যে মানে ই লৈ আহো আমি
হয় পেকেটিং বস্তু পেকেটিং বস্তু বা হয় বা এই ড্ৰিংকচ ক'ল মানে পানী জাতীয় বস্তুবিলাক আছে ধৰক ককা কলা আছে থাম পেপচি আছে হা এইবিলাক বস্তু ক্ষতি বহুত ক্ষতি বহুত ক্ষতি এইবিলাক সৰুৰ পৰাই যদি আমি মানে বাচ্চা বিলাকক সজাগ নকৰো তেতিয়া হ'লে ডাঙৰ হৈ বহুত প্ৰব্লেম হ'ব আৰু বজাৰৰ ধৰক এই শাক পাচলি বিলাকতো বহুত বেয়া মানে আজিকালি তাৰ মানে ৰা ৰাসায়নিক সাৰ বস্ত
হয় মানে এইবিলাক অলপ কম দিনত মানে ইমান কম দিনৰ ভিতৰত মানে এইবিলাক মানে হয় মানে ৰাসায়নিক সাৰ মানে যিটো আমাৰ এই সাৰ মানে দিয়ে প্ৰচুৰ পৰিমানে সাৰ দিয়া বাবে হয় ন মানে সেইটো মানে সোনকালে হৈ যায়
যিটো পোন্ধৰ দিনত মানে বজাব লাগে সেইটো দুইদিনত
হয় দুদিনতে গজি দিয়ে উম সেইটো মানে খিব লাগিব
হয়, না আমি যিহেতু গাঁৱত থাকো আমাৰতো পৰিৱেশ আছে হয় না নাই আমি দুটামান বস্তু যদি ঘৰৰ পৰা খাও নিজৰ দেহাটোও ঠিক হ'ল নিজৰ স্বাস্থ্যটোও ঠি ঠিক হ'ল মানে ঘৰৰ বস্তুটো টেষ্টটো বেলেগ নিজৰ হাতে বনোৱা বস্ত সোৱাদ টো বেলেগ ত সেই হিচাপে চলিলে মোৰ মতে অলপ মানে আমাৰ সকলোৰে সজাগতাৰো দৰকাৰ আছে
হয় হয়
সজাগতা যদি আমি হওঁ নিজে নিজে তেতিয়া হ'লেতো বেমাৰ আজাৰৰ পৰা আমি বহুত মানে ৰেহাই পাম
হয় এইটো আচলতেন চবেই কৰিব লাগিব অ সেটো সকলোৱে চবে চবৰে ঘৰত তাৰ মানে এইবিলাক কৰিব লাগে
হয় হয় তামানে খোৱা খাদ্যবিলাক ইমান ভেজালজাতীয় বস্তু দিছে এতিয়া বৰ্তমান মানে বাচ্ছাবিলাক একচুৱেলি খাবই নোখোজে এই খাব কি আপোনাৰ এই ঠাণ্ডা বস্তু কি আছে সেইবিলাক খাব নহ'লে মেগী খাব নহ'লে কুৰকুৰৰি খাব নহ'লে চিপছ খাব
এইবিলাক খায়ে থাকে এইবিলাক মানে যিবিলাক হয় যিবিলাক খালে নেকি আমাৰ অসুবিধা মানে ক্ষতি হয় শৰীৰ ক্ষতি হয় সেইবিলাকেই মানে
এই ধৰকৰ বৰ্তমান বৰ্তমানে ইয়ে গ'ল মানে আপোনাৰ আমৰ চিজন গ'ল হয় ন নাই এই বাহিৰৰ পৰা ইমান আম আহে মানে চব মানে মেডিচিন দিয়া ঘৰত যদি দুটাামান হয় ঘৰত যদি দুটামান আমি মানে ৰুই দিওঁ
হয়
যদি ঘৰত আম হয় সেইটোৰ খোৱাটোও মানে বহুত
হা খোৱাটোও ভাল হয়। এই-এই মানে এই ঘৰৰ যিটো আম হয় ইয়াত মানে কোনো মেডিচিন নাই।
নাই, নাই, নাই, নাই, নাই। মেডিচিন দিয়াৰো দৰকাৰ নাই। আপুনি গোবৰ সাৰ অলপ দি দিব। মাটিৰ চাই অলপ মানে তোলাৰ পৰা তুলি কেনে দি দিব। দিনে ৰাতি। ৰাতিপুৱা অলপ দিল গধূলি সময়ত অলপ দি দিছে বাচ একচুৱেলি আমাৰ সজাগতাৰো দৰকাৰ আছে। মানে আমি নিজেও হ'ব লাগিব প্লাছ মানুহক আকৌ মানে সজাগতা কৰাৰ দৰকাৰ আছে মই বুলি মই ভাবোঁ আৰু। কি হয়, হয়। আমি যিহেতু গাঁৱত বসবাস কৰো হয় নে নহয়? এইবিলাক যদি আমি মানে হয়, হয় এইবিলাক যদি আমি নিজে গাঁৱত থাকি কৰিব নোৱাৰোঁ। এইটো বৰ মানে দুৰ্ভাগ্যজনক কথা। আজিকালি খোৱাৰ পৰাও মানে বহুত মানে বেমাৰ-আজাৰ সৃষ্টি হয়। বেমাৰ-আজাৰ উৎপন্ন হয়। তাৰপৰা খোৱা-লোৱা বোৰে
খোৱা লোৱাৰ পৰাই, হয়। এইটো মেইন এইটো হ'ল খোৱা লোৱাৰ পৰাই আমাৰ বেমাৰ আজাৰ সৃষ্টি হয়। মেইন কাৰণটো হ'ল খোৱাটো হলে ভাল, ভাল কৰিব লাগিব খোৱাটো।
গৰু বান্ধা নাই।
হয়, এই পানীৰ কাৰণে বহুত বেমাৰ হৈ আছে আজিকালি।
ফিল্টাৰৰ ব্যৱস্থা নাথাকিলেও কমচে কম গৰম কৰি অলপ কুহুমীয়া-কুহুমীয়া গৰম কৰি হয়, অলপ যেতিয়া ঠাণ্ডা হ'ল তেতিয়া খাই দিলোঁ। বা ফিল্টাৰ যদি ব্যৱস্থ কিবা আছে ফিল্টাৰত মানে খাই দিলোঁ। পানীৰ পৰাতো আজি-কালি বহুত বোৰ হয়। হয় নে নাই?
পানী হয় পানীৰ পৰা আজিকালি মানে এইটটি পাৰ্চেণ্ট এনিমেলছ চোন পানীৰ পৰাই বেমাৰ হৈ আছে। মানুহৰ তলত গান্দিব লাগিব ইয়াতে।
একচুৱেলি আমাৰ তাৰমানে এটা মানে গাঁও বিশেষে হয়নে নাই? আপোনাৰ গাঁৱত বা কিমান মানুহ আ যে গম নাপাওঁ মই। একচুৱেলি মানে গাঁৱত আপোনাৰ এই চুবুৰীয়াবিলাক যে আছে
হয়
চুবুৰীয়া আমি যে চোবা চোবা বুলি কওঁ এই চুবুৰীয়া বিলাকত একচুৱেলি আমাৰ মানে শিক্ষিত যুৱক শিক্ষিত সমাজ হ ওলাই যাই তাৰমানে সজাগতাৰো দৰকাৰ আছে মানে আমি যদি চকে কোণে অলপ অলপ অলপকৈ মানে কবাত সভা যদি পাত তো' তেতিয়াহ'লে হয়তো আমাৰ উপকাৰ হব আৰুকি সমাজৰ কাৰণেও উপকাৰ হব আমাৰ নিজ নিজ কাৰণে
নিজৰ উপকাৰ হ'ব হয় নিজৰে উপকাৰ হ'ব
খোৱা খাদ্যৰ পৰাই মানে আজিকালি বহুত বেমাৰ না খোৱা খাদ্যৰ কৰে চব মূলতে হ'ল খোৱা খাদ্য আমি যদি সেই বজাৰৰ মানে সেই মানে ৰাসায়নিক সাৰ দিয়ে বুলি মানে বস্তুবিলাক যদি খাওঁ তেতিয়াহ'লে আমাৰ দেহাটো আৰু ক'ত ভাল থাকিব হয়নে নাই
হয়
সৰু বাচ্ছাবিলাকো আজিকালি সেই প্ৰথমৰ পৰাই এই পেকেটিং বস্তু ড্ৰিংচ পানী মানে পানীজাতীয় বস্তু ফ্ৰীজৰ বস্তু
ফ্ৰিজৰ বস্তু খাই আছে আৰু হা আজি যিটো গৰম মানে এতিয়া যিটো চিজন চলি আছে যি গৰম অ দিনত আজি কালি মানে লৰা ছোৱালী এই ফ্ৰিজৰ পৰা সকলোবোৰ ফ্ৰিজৰ পৰা খাই আছে ফ্ৰিজৰ কিবা কিবি ঠাইছে এইবোৰ বেমাৰ আৰু বেছি হয় আৰু
সেইটো আৰু বহুত বেয়া বেয়া হে
হয়
ঠিক আছে ভাইটি তেতিয়াহ'লে আজিৰ কাৰণে ৰাখো নেক্স
ঠিক আছে হ'ব ঠিক আছে হ'ব দিয়ক পিছত কথা পাতিম হয় ঠিক আছে হ'ব দিয়ক